হেল্ল'।
হেল্ল'।
হেল্ল'।
কি কই আছা? অ' হেল। অ' কি কৰি আছা?
এ এনে, অ' এনে শুই আছো তুমি কি কৰি আছা? হেল্ল'।
মই এইয়া ভাত, ভাত খাই আছোঁ।
অ' খাইছা? অ' এয়া কলেজৰ পা আহিলো। কলেজ পৰা আহি কিনে এয়া ভাত খাইছো আৰু।
বনাইছিলো।
অ', মাছ কিহেদি বনাইছা?
মাছ বনাইছো আৰু কবি আলু দি পেলাই, মটৰ দি ভাজিছোঁ।
অ মাছ কি মাছ চন্দা মাছ ডাঙৰ মাছ নে সৰু মাছ?
ডাঙৰ মাছ আনিছে, চন্দা মাছ আনিছে। তুমি কি দি খালা?
আলু চব্জি এইবোৰ চব্জি দিয়ে খালো আজি নিৰামিষ।
হেল্ল' অ' তুমি কি দি খালা শুনি আছো।
নিৰামিষ খালো আজি।
অ' নিৰামিষ বনাইছিলা?
অ' নিৰামিষে বনাইছো। আজি মাছ মাংস একো নাই যে। মায়ে বনাইছে মই কলেজ কলেজৰ পৰা আহি খালো।
অহ অ', অ'। তুমি বনাইছা নে আমাই বনাইছে।
মায়ে বনাইছে।
অ' তোমাৰ মায়ে বনাইছে।
অ' মই কলেজ গৈছিলো যে সেই কলেজ কলেজৰ পৰা আহি খালো।
অ', অ' আমাৰো মই বনাব লাগে। ছোৱালীজনীয়ে সময় নাপায়। ছোৱালীজনী স্কুলৰ পৰা সৰু ছোৱালী সেইটো কাৰণে মই নিজে বনাও।
ছোৱালীজনী কিহত পঢ়ে?
ছোৱালীজনী ক্লাছ এইটত পঢ়ে।
পাচলি খায়নে তাই?
এইটত পঢ়া ছোৱালীয়ে ক'তনো জানিব। ভাত তৰকৰী বনাবৰ কাৰণে আও পৰীক্ষা চলি আছে সেনেকে এৰি দিব নোৱাৰো বনাবৰ কাৰণে পৰী পৰীক্ষা আছ চলি আছে না সেইটো কাৰণে নিজে বনাইছোঁ নিজে কষ্ট কৰোঁ আও এতিয়া ছোৱালীজনী ভালকে পঢ়া শুনা কৰিলে মোৰে ভাল দেচোন। এতিয়া এইটত পঢ়িছেহে নাইন টেইনতো অলপ জোৰ দিব, টিউচনো বিচাৰিছো টিউচন এটা এক
আৰু চাৰি বছৰ আছে আৰু মেট্ৰিকলে
অ' গৰম বন্ধ দিব নহয় সেই তেতিয়াই টিউচন এটা দি দিম আও টিউচন আগবেলা এটা ভাতিবেলিয়া এটা দি দিম আও ধৰি লও এতিয়া ছোৱালীজনীয়ে কৈছে অংক খিনি আৰু ইংলিছ খিনি কৈছে আম্মা কৈছে অংক ইংলিছখিনি ইমান নাজানো মই অকমান অসুবিধা হয় তেনেহলে বোলো আগবেলিয়া এটা ভাতিবেলিয়া এটা গম বন্ধ এনে থাকিব মানে টিউচনকে দি দিম আও পিছত আকৌ এ স্কুল বহিলেতো নোৱাৰিব আও টিউচন কৰিব নটাৰ পৰা আকৌ তিনটা চাৰিটা লৈকেটো স্কু ক্লাছ কৰিয়ে থাকিব সেইটো কাৰণে গম বন্ধতে দুটা দিছ টিউচন দিম বুলি আশা কৰিছোঁ আও ছোৱালীজনীকো কৈছোঁ আও দুটা টিউচন দিম আও আগৱেলা ভাতিবেলা যাবা পিছত তেতিয়া স্কুল বহিলে তেত তেতিয়া আবেলি সময়ত চিউচনটো থাকিব আও তেতিয়া স্কুলৰ পৰা আহিবি খাই বৈ দুই তিনিটা বজাত খাই বৈ লৈ তেতিয়া চাৰিটা মান বজাত টিউচনত গুচি যাবি আৰু তেতিয়া পাঁচটাত ছুটি দিয়া না ছটাত ছুটি দিয়ে দিব আও টিউচনত
গৰমবন্ধত, গৰমবন্ধত কি ক'তো ফুৰিব নাযায় নিকি?
দিয়াই নাই দিব আৰু গৰম বন্ধ, এই পৰীক্ষাটো চলি আছে বাৰু।
অ', ফুৰিব নাযায় নেকি ক'তো?
ফুৰিব যাওঁ। ফুৰিব অ', এতিয়া ছোৱালীজনীক টিউচন দিলেতো ফুৰিবৰ কাৰণে অসুবিধা। এতিয়া এইতত পঢ়িছে ই এতিয়া কৈছে যেতিয়া ইংলিছ, অংকৰ অকমান অসুবিধা এতিয়া ফুৰিব গ'লেতো নহ'ব। পঢ়া শুনাতটো আগ্ৰহ নাইকিয়া হৈ যাব ফুৰি ফুৰিলে এইটো কাৰণে এইবাৰ নুফুৰোঁ আৰু ধৰি ল' টিউচনটো দি পৰীক্ষাটো ভালকে পাছ কৰি লওঁক আৰু তাৰপিছত আৰু ঠাণ্ডা মাহ আহিলে তেতিয়া ফুৰিম আৰু। এতিয়া গৰমো বেছি, যাবও নোৱাৰি দেচোন গৰমত। গাড়ী লৈ গ'লে অসুবিধা হয়, তোমাৰ লগত গৈছানে নাই ফুৰিবা?
কলেজৰ পৰা ৰেহাই পোৱা নাই, পৰীক্ষা শেষ হৈছেহে আকৌ ইন্টাৰ্শ্বিপ এটা এই দন্দুৱা এল পি স্কুল এখনত।
হয়।
তাৰপিছত ইন্টাৰ্শ্বিপ এটা কৰিছিলোঁ, কৰি আছ মানে সেইটো শেষ হোৱাই নাই।
অ'।
সেয়াই কেনেকে কি কৰিম? এইটো কৰি লৈ কেনে যদি বিচ দিন মান ৰেহাই পাওঁ তেতিয়া কৰিম আৰু।
অ'। তোমালোকৰ ভাল আৰু ফুৰিব যাবা, তোমালোকৰ নিজৰ গাড়ী আছে।
পৰীক্ষা শেষ হ'লে এতিয়া ইন্টাশ্বিপটো কৰি
আমাৰো অসুবিধা, আমি গাড়ী ঠিক কৰি ব লাগিব বেলেগৰ, বেলেগৰ আৰু পইচা পায়ও এটা কথা আছে, মানুহজনে অ'
উম
উম, মানুহজনে কষ্ট কৰি উম, হাজিৰা কৰি যেনে তেনে খুৱাই আছে আ পৰিয়ালটো চলি আছোঁ আৰু, এতিয়া তেনেকে লওঁক ফুৰিব গ'লে নাই বুলি দহ, বাৰ হাজাৰ টক কা হাতত লাগিব, এতিয়া পইচাটোও পাব লাগিব। এতিয়া সেইটোকাৰণে ধৰি ল' কৈছোঁ আৰু দেহ, এইবাৰ নুফুৰোঁ যদি আউ ঠাণ্ডা মাহৰ পৰে তেতিয়া লাগে কোনবা ফালে যাম আ এতিয়া পৰীক্ষাটো ধৰি ল' পিছতে এতিয়া টিউচনটোকে দিম আৰু টিউচনটোকে কৰোগৈ আৰু।
উম।
তোমালোকৰ আম্মাই এনে চবজি, তবজি ভালকে বনাইনে?
অ', বনাই চবজি।
অ', তুমি শিকিছানে নাই চবজি বনাব কাৰণে? তুমি চবজি বনাব শিকিছানে নাই? আম্মা লগত থাকিবা, তুমি শিকিবা। তেতিয়াহে পাৰিবা এতিয়া তুমি কলেজ পঢ়া ছোৱালী, তোমাৰ এফালে বিয়া দিব লাগ গা, হ'লে তেতিয়া তোমাৰ সংসাৰখন ভালে যাব, ন'হলে তুমি যদি এতিয়া নিশিকা আজিকালি আউ ল'ৰা, ছোৱালী কোনো হেৰি নাই, পতককে ধৰি লওঁক কপালত থাকিলেতো আও দিবই লাগিব, বা পঢ়া শুনা কৰি আছা যদিও কপালত হৈ যায় অ'। তুমি শিকিবা তোমাৰ আম্মাৰ লগত কেনেকে চব্জি বনায়, কেনে কে চব্জি কাটে কেনেকে ত' অ'- হেৰি কৰে, গোটেইখিনি তুমি শিকিবা। তেতিয়াহে পাৰিবা বেলেগত। তুমি হলি ছোৱালী মানুহ, তোমাকতো দিবই লাগিব, এঘৰতাত যাবই লাগিব লোকৰ ঘৰত। লোকৰ ঘৰত গ'লে তেতিয়া অসুবিধা নহয় আ, তুমি আম্মা লগত অলপ শিকিবা। পঢ়িবাও, পঢ়াও নহয় পঢ়িবও লাগিব, পঢ়িবা আৰু সেই ফালেও অলপ শিকাই- শিকি ল'বা আম্মাৰ পৰাওঁ।
উম, তাকে চাও। যিখিনি টাইম পাওঁ ৰাতিপুৱা হ'লে তেতিয়া কৰোঁ আৰু ধৰি ল, ৰাতিপুৱা যদি টাইম নাপাওঁ তেতিয়া ৰাতি কেতিয়াবা কৰোঁ আৰু কলেজৰ পৰা আহি মানে এটা ভাগৰ লাগে ন', ভাত-পানী খাই লৈ তাৰপিছত এবাৰ আৰাম কৰোঁ, তাৰ- পিছত এনে অলপ পিনে টাইম মানে ইমান নাপাওঁ। যিখিনি পাৰোঁ কৰোঁ আৰু। কিন্তু ৰবিবাৰ থা কিলে বা কলেজ বন্ধ থাকিলে, তেতিয়া কৰোঁ আৰু। মিলাই। ইমান কৰিব নাপাওঁ আৰু যিখিনি
অ', কলেজো থাকিলে। অ', অ', অ' না কলেজ বন্ধ থাকিলে তেতিয়া কৰিবা। তুমি কলেজ পৰা আহি অলপ ভাগৰ লাগে দেচো চোন অলপ আৰামো কৰিব লাগিব। তেনেকুৱা হয় দে চোন। সেইটো কাৰণে অলপ- অ', অ', উম, লাগিব
দিনটো দেচোন ঘূৰি-ফুৰাই যায়, ভৰি-চৰি বিষ
উম, অ', অ' নে তোমালোকৰ কলেজৰ ধৰি লও, এনে কলেজত প্ৰজেক্ট দিয়ে না নিদিয়ে?
দিয়ে প্ৰজেক্ট। আমাৰ প্ৰত্যেকটো ছাবজেক্টৰ এটা এটা প্ৰজেক্ট দিয়ে দহ নম্বৰীয়া বিশ নম্বৰীয়া। ফাইনেল পৰীক্ষা আগত দি দিয়ে আৰু
উম, এতিয়া মানে প্ৰজেক্ট বেছি দিয়ে, আগত তে আমি স্কুল পঢ়ি থাকোঁতে ইমান প্ৰজেক্ট দিয়া নাছিলে। এই দুই-তিনি বছৰৰ পৰা পজেক্টটো বেছি হৈছে। নম্বাৰটো পায় না তাতে, এইটো কাৰণে উম, অ'। অ'। অ', সেইটো কাৰণে ভাল আৰু ধৰি ল'। নম্বাৰটো তাতে উঠি যায়, তোমালোকৰ ধৰি ল এ পঢ়া ইস্- ক্লাছৰ নম্বৰটো কম পালে, তাতে নম্বৰটো পায় যে তিয়া তোমাকো তেতিয়া ধি ল, যি- অ' তেন্তে যি ধৰি ল, ফাইভমান পালেও ঢে
অ', সেইটোৱে। পাছ কৰিব পৰা যায় আৰু কি অ' এ অলপ আগত পাই কেনে এটা আহে।
অ'। অ', অ', অ'। অ' তোমাৰ আম্মা কি কৰি আছে এতিয়া? আম্মা কি কৰি
মায়ে কি কৰিব? ফাইবা মানে ছাগলী আছে ঘৰত ছাগলী কেইটা চাই আছে, নহলে বেলেগৰ ঘৰত যায়।
তুমি চাগৈ সেইবোৰ নুচোৱা ন'?
মই চাওঁ টাইম পালে।
অ'।
মাক ক'ৰবালৈ গ'লে তেতিয়া চাওঁ।
অ', অ', অ'। সেইটোয়ে মা লগত আৰু লাগি থাকিবা, অ'।
উম, কলেজে হ'লে চাব নাপাওঁ আৰু ইয়াত। তেতিয়া, ঘৰত থাকিলে কেতিয়াবা চাওঁ।
অ'।
প্ৰায় ভাক চাই।
অ', অ', অ'।
আপোনালোকৰ ঘৰত ছাগলী নাই নেকি?
আমাৰ ঘৰত ছাগলী আছে, মানে এই আমি যে গোটত আছোঁ আত্মসহায়ক গোটত। ইনেই ছাগলী না ছিলে, এই গোটত আছোঁ যে, তেতিয়া মানে এয়া ছাগলীজনী আনিছোঁ। এই ছাগলীজনীৰ লগত, ময়ো এই ছাগলীৰ লগতে লাগি থাকোঁ, আৰু ল'ৰা-ছোৱালীৰ দামত গুচি যায়, ছোৱালীজনী স্কুলত যা, যোৱাৰ পিছত আৰু ঘৰত নো কি থাকি ম, ছাগলীকিতাই এবাৰ ইফালে, এবাৰ সিফা লে, লগত পাত কাটি দিওঁ, বা পানী খুৱওঁ। তেনেকে কৰিয়ে মানে দিনটো খেডাও আৰু, অকলশৰীয়া মানুহ।
অ', আমাৰ মাও সেয়াই, ছাগলী
ভাল লাগে, ল'ৰা-ছোৱালী কেইটা ঘৰত নেথাকিলে। আজিকালি ইঘৰ সিঘৰ তাত যাই।
উম।
বাকীও ভাল নে বেয়া, কৰবাত বা হেৰি হে কৰিব, সেইটো কাৰণে আৰু, ছাগলী কেইটাৰ লগতে থাকোঁ, বিয়ে তোমৰ ভালে আছা ন'?
অ', আছোঁ, আছোঁ।
অ', হ'ব দে, এতিয়া মই ৰাখিছোঁ হে, পিছত আকৌ কথা পাতিম, অ'।
অ', অ', হ'ব দিয়া নহলে।